অ' ক আছো এনে, তুমি?
নে ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছো।
অ', পিছে চাহ খালানে নাই?
চাহটো খালো নেকি পাহৰি থাকিল নহয়।
এ তুমি আজিকালি ইমানে পাহৰা নে?
পাহৰা বেমাৰডালে মানে বেয়াকে পাইছে আৰু তুমি খালা নাই?
মই নাই খোৱা নাই।
অ', নাই খোৱা নেকি?
খাম অলপ দেৰিকে।
অ', ভাত পানী বনাইছেনে নাই?
ভাত পানী এতিয়া বনোৱা নাই দেৰি হ'ব বনোৱা।
অ', অ'। আৰু ঘৰত চবৰে ভালনে?
উম ভালেই দিয়া, তোমাৰ?
অ', আমাৰো ভালেই চ আছে ভালেই চবৰে।
উম আজি কলেজ গৈছিলা নে নাই?
কলেজ নাই যোৱা ইমান গৰম আমাৰ আগষ্ট পা ষ্টাৰ্ট হ'বহে এডমিচন কৰি থৈছো সেইদিনাখন।
অ', অ', ফাৰ্ষ্ট দিয়াৰ মানে এইবাৰ।
অ', তুমি গৈছানে নাই?
নাই মই আজি যোৱা নাই।
অ', হেৰি মই মানে তোমাৰ ভাবি আছিলো কি এনেই মানে হেৰি এখন খোলো। ব বেকাৰী এখন। কেক বনাম।
অ', অ'। কৰা।
তুমি তুমি হেল্প চেল্প কৰিব নে নকৰা?
পৰা যায় কৰিম দিয়া।
অ', অ'।
পিছে কত খুলিম বুলি ভাবিছা?
মই এয়া মানে য'ত মানে ধৰা আমাৰ এইখিনিতে এতিয়া চেী চেকী নাই ন ইমানটা কেকৰ দোকান ইমান নাই তো ইয়াতে খুলিম আৰু তেতিয়া মানে বিক্ৰী টো হ'ব অলপ।
উম, উম।
ভালে হ'ব অ। তুমি পাৰ্টনাৰশ্বিপ কৰিবা নেকি?
উহ, পাৰিম দিয়া কৰিব।
কৰিবা, ইনভেষ্ট এনে কিমান মান কৰিব লাগিব?
তুমি কোৱা।
মই মোৰ হিচাপ ক'ত এতিয়া চোৱা কেকৰ মানে বস্তুবিলাকত দাম আছে এতিয়া ন। ত' হেৰিমান খুলিম।
অহ।
অ', মিনিমাম মানে আমি এতিয়া ফাৰ্ষ্ট খুলিম ন। টু থাৰ্ড থ্ৰী থাউজেণ্ডকে ইনভেষ্ট কৰিম। সেইটোৱে কৰিম দিয়া।
উম, দুজনে মিলি লম দিয়া পইচা
অ', তোমাৰ থাৰ্ত টিত মোৰ থাৰ্টি। এনে, এটা, এ মানে হাফ ই কেক আক', হেন, এ, কেক এ আৰু, মইনো কি জানো, তুমি বিস্কুট চিস্কুট বনাব জানা নে নাই? আকৌ নাইটো কেলে
নাইটো আহি গৈছে মুখৰ পৰা।
হ'ব দিয়া, তুমি বিস্কুট বনাবা, মই কেক বনাম ন।
উম উম, হ'ব। মিলি জুলি
অ, আকৌ মই ভাবি আছোঁ ডি আই ৱাই কৰিম হাতেৰে
অ, অ' বাৰু
উম, তেনেকাই কৰিম ন?
উম, উম। ভালে হ'ব কৰিম।
উম, অ' তুমিতো জানাই চাগে ন?
উম, উম, অলপ অলপ
উম, মিলি জুলি বনাম দিয়া। উ মই হেল্প কৰি দিম এয়া ইমান ভালকৈ নাজানো বাৰু।
উম মিলি-জুলি কৰিব লাগিব আৰু যেতিয়া।
অহ, অ', অ'।
পিছে ক'ত দিবা দোকানখন?
মই ভাবি আছোঁ হেৰিত দিওঁ। এই আমাৰ মানে এইখিনিতে হেৰি মানে ঘৰৰ পৰাই আমি হোম ডেলিভাৰী কৰিম। উম।
এইবিলাক দু মানে স্কুলৰ গৈ বা কলেজত গৈ দিলে বেছি ভাল আৰু।
কলেজে গৈ আমি জাগা যোৱাটো ইম্প'চিবল লাগিব। ইস্কুল বা কলেজৰ গৈ আমি জাগাটো নাপাম বুজিছা।
উম, আমি যোনটো দোকান খুলিম বুলি ভাবিছোঁ ন, সেইটো যে আমি মানে দোকান চোকান নাথকা অলপ দূৰত খুলিব লাগিব কাৰণ দোকান চোকান থাকা জেগাত খুলিবলৈটো খুলিলেটো একো চেল নহ'বটো ন' অলপ বেলেগ জেগাত খুলিব লাগিব তেতিয়া চেল হ'ব।
উম, মোৰ মানে হেৰি, আমাৰ মানে জাগা চাই থোৱা আছে তেজপুৰত।
উম।
মাটি অকণমান আছে মানে তাতে খুলিম ন'।
উম, উম, পাৰা যাব। উম, উম, পাৰিম।
তেজপুৰত মানে আমাৰ নিজৰে আৰু ককাৰ মানে হেৰি মাটি অকণ আছে। তাত মানে একো কৰা নাইটো ত' মই ককাৰ লগত কথা পাতিম বাৰু। দিব ককাই।
উম, উম।
আৰু খানা পিনা কেতিয়া বনাবা তোমালোকৰ?
নাই দেৰি হ'ব আমাৰ ভাত বনোৱা, নটা দছটা মান বাজিব বনাওঁতে।
অ', হয় নেকি। অহ, অহ। আমাৰো দেৰি হয়, আমাৰটো এঘাৰটামান বাজি যাই খাওঁতে কৰোঁতে। আৰু হেৰি ডি আই ৱাইত আমি কি কি ৰাখিম? হা-হা কি ক'লা তুমি কিবা এটা ক'লা। অ মই দিয়া। এনে ডি আই ৱাইত আমি কি-কি ৰাখিম?
উম, কি-কি ৰাখিলে।
মানে কি। কি-কি বনাব জানা।
মই।
উম।
মই বেছিভাগ বস্তু বনাব নাজানো দেই। এইটো সঁচা। কথা কিন্তু মানে নাজানোৱে মই বেছিভাগ বস্তু তুমি জানা নে নাজানা।
মই একদম প্ৰও।
অহ। বেছিকে জানা বস্তু।
হেৰি চাৰি জানিম আকৌ, তোমাৰ ধৰা, হেলমেট ফুল, ফ্লাৱাৰ চিলাক, আকৌ কি চেন, আকৌ ধৰা, ডক ডেক'ৰেশচন কৰা এইবিলাক, মানে বস্তু থাকে হয়।
উম-উম, অ', উম-উম শিকাই দিবা আৰু তুমি ন জনাখিনি।
অ-অ, হ'ব-হ'ব-হ'ব।
অহ দুটাই মিলি এনো কৰিব লাগিব। বাৰু। উম
কথা এটা মনত পৰি গ'ল,।
কি কথা?
হেৰি কথা মানে ধৰা, উ অ মই মানে, হেৰি আমি মানে, হেৰি মাঘ বিহুত, মাঘ বিহু আমি মানে লগৰ কেইজনীমান মিলি পেলাই,
অঁ
চোৰ কৰিবলৈ গৈছিলো জানা। হয় কি কৰিব কাৰণে মানে, আমি দুজনী মই আৰু মোৰ মানে, মই আৰু মোৰ কাজিন জনী মানে হেৰি হয়। অকমান মানে প্ৰও নিচিনা।
উম।
তেনেকুৱাই, আমি দুজনী মানে আমি দুজনী মানে পলালো হা পাছত আমাৰ লগত মানে আৰু এজনী ছোৱালী আছিলে
উ
সেই ছোৱালীজনীক মানে আমি এৰি পেলাই পলাই গলো। সে- সেই ছোৱালীজনীয়ে মানে অকমান হেৰি আছে ন, সেইকাৰণে এ, মই নাই এ কৰা অ' এইবিলাক হেইত তাই সেইবিলাক পেলাই পেলাই, আমাৰ পিছে পিছে দৌৰিছে। ছত, আমাৰ মানে, আমি মানে ধৰা নপৰিলোঁ আৰু, ছোৱালীজনীয়ে ধৰা পৰিলে।
সেইবিলাক হৈয়ে থাকে, বিহু বজাৰ আৰু মাঘৰ বিহুত, সেইবিলাক চুৰ কৰা এইবিলাক হয়। মোৰে এবাৰ হৈছিল জানা, মই মানে চুৰ কৰিবলৈ লগৰ কেইজনীৰ লগত ওলাই গৈছিলো
উম
তাৰছত আমাৰ, লগৰ কেইজ জনী ক'লে কি, তোতৰ ঘৰতেতো হাঁহ আছে, আমাৰ সেই আছে ন হাত চাহটো পিকনিক খাওঁ বুলি ক'লে তাৰিছত মই ভাবিলো কি অ', পাৰা যায়। টো আমাৰ মটো তেতিয়া শুই গৈছিল ন তো চুৰ কৰিম বুলি ভাবিলো চ' চুৰ কৰি গ'লো তাৰপিছত লগ লগে যদি কৈছে কি ক'ত আছে তো তয়ে জানিব নতুন ঘৰত তো তই যা বুলি ক'লে। তাৰপিছত মই গ'লো তাৰপিছত মা মা ৰখি আছে ন' পিছফালে মই মানে হাতটো মানে গৰালত বৰ সোমাই ওলাই আনিছো হাতে উম, মই মানে হাত টো সোমাই গৰালত উম, উম, পাই গ'ল। গৰালত সোমাই গৈছোঁ তেতিয়া মা আছে এইফালে।
এই ধৰা মাৰে মাৰিলে নে নাই মাৰে তোমাক?
তাই খেদিছিলে মাৰিবলৈ কিন্তু মই মানে পিছদিনাখনো ঘৰ আহা নাই পিছদিনাখন আহিছো ঘৰ আৰু একো নকলে আৰু লগৰ এজনী ঘৰত থাকিলো
অ অ
আমাৰ মাক বহুত খাতনাক আছে আমাৰ মা‌ বহুত খং একে খঙত পালে ওচৰত
এ হেৰি হেৰি মানে মোৰ মাঘ বিহুতো বহুত ভাল লাগে জানা তাৰমানে আমি মানে ৰাইজে বি এটা খাওঁ ন?
উম উম চেম আমাৰ ইয়াটো খায়।
এক অঁ সবতে খায়, উম আকৌ ব'হাগ বিহুত হুচৰি হুচই গাব যায় সবে চাই
উম-উম-উম উম্ আমাৰ আমাৰ ইয়াতো ডেকা ল'ৰা ডেকা ছোৱালী মানে সব হুঁচৰি গাব যায় ৰাতিকে ভাল লাগে। যাওঁ, গাঁৱৰ বিহু আৰু আৰু চ অসমীয়া ছোৱালী যেতিয়া আৰু বিহুটোৱে মেইন আৰু অসমীয়া ছোৱালী।
উম।
তুমি পিছে নাচিব জানা নে নাজানা?
নাচিব নাজানো দেখিয়ে নাযাওঁৱেই।
অঁ অঁ হ'ব।
মোৰ মানে এয়াৰবেকছডালত চাৰ্জ নাই
অ-অ হ'ব দিয়া কালি ফোন কালি